হেল্ল'
হয়, শুনিছানে?
অ', বাকী কোৱা। তোমাৰ ইন্ত্ৰডাকচন। আৰু খবৰ?
ইনট্ৰডাকচন মানে মোৰ নামটো, তোমাৰ মোহন হয়। মোহন হয়, তোমাৰ ত' কাৰ্বি আংলঙত থাক সময় বাকী ভালে চলিছে আৰু জীৱন। টো যেন তেন চলি আছে আৰু।
অহ।
ডিফুত থাকোঁ ডিফু, ডিফু। উ কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং পৰে।
অ', গম পাইছ বা, দূৰ আছে কিন্তু।
দৌৰ আছে, তুমি কৰ? গুৱাহাটীৰ ন' দূৰ আছে এ ট্ৰেইনত গ'লে মানে ইমানো দূৰ নহয়। পাঁচ, চাৰি ঘণ্টা পাঁচ ঘণ্টামান লাগে আৰু সময়, ডাইৰেক্ট পাৰি, তোমাৰ ডিফু ট্ৰেইন উঠিলে গুৱাহাটীলৈ ডাইৰেক্ট যাব কৰিবা বাছতো আহিব পাৰা। বাছত ইমান প্ৰব্লেম হৈ যায়। তোমাৰ বহুত অসুবিধা তেনেকে মানে মোৰ আৰু তোমাৰ অকণ ভমিটিং প্ৰব্লেমো আছেতো। বমি চমি কৰাৰ প্ৰব্লেম সেইকাৰণে মানে বাছত নাযাওঁৱে মই একদম কাট চিত কেতিয়াবা যাওঁ আৰু।
এনে গুৱাহাটীতটো আহি থাকা মাজে মাজে।
নাই নাই তোমাৰ গুৱাহাটী খুব কম যোৱাই হয়, মানে তোমাৰ তেনেকে যাও মাজে মাজে তোমাৰ এই কেইটামান মাহ আগত তোমাৰ মই আমাৰ হেৰি স্ন ৰ চাৰ্টিফিকেট খন আনিব গৈছিলোঁ আমি, পন্ধই মিলি গৈছিলো আৰু তেনেকে তাৰপিছত এই আৰু অকণ ফুৰি গৈছিলো আৰু আকৌ এই তোমাৰ দুটামান মাহৰ পিছত যাম আকৌ তোমাৰ এ কি হয় নাজানো ভাবিছোঁ, উম সেইটোৱে তুমি গুৱাহাটী ক
এইটো কি কয় গুৱাহাটীতো চিনি পোৱা চাগে চব? এইটো হয়। জেট ক'ব গ'লে-' গুৱাহাটীৰ কামৰূপ উম। এইটো কি কয়? অ তাতে মানে নাৰেঙ্গী। উ
অ গৈছো গৈছো। গৈছোঁ তো নাইংগি অ শুনিছো বাৰু নামটো। এনেকে গুৱাহাটী গ'লে মানে মোৰ আচলতে তোমাৰ এই জয়ানগৰ পল্টন বজাৰ এইবোৰৰ ছাইডহে বেছিকে যোৱা হয় মানে তুমি আহিছা ডিফুলে কেতিয়াবা অ। আহিবা আহিবা কেতিয়াবা ডিফুলে। ডিপু মানে তেনে ফুৰিবলগীয়া ঠাই নাই বাৰু তথাপিও দিয়াচোন অকন কেতিয়াবা বেলেগে কনখন ঠাই ফুৰিব ভাল?
চাওদিয়া এতিয়াতো এতিয়া কিবা পৰি আছা নেকি?
ষ্টুডেণ্ট নহয় মই তোমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল কথাহল তোমাৰ স্নাতক মই। কৰিলো তোমাৰ হেৰি অ জুলজিত কৰিছো মই বেষ্ট। তোমাৰ নগাঁও ইউনিভাৰ্চিটি পৰিলো তাৰপাছত আকৌ তোমাৰ মই বেষ্টচেলাৰ কৰিছো তোমাৰ আকৌ মই সেইটো স্নাতকে হয় তোমাৰ হেৰি কৈছো এই কেকে কৰি আছো মই টো লাইবেৰি চেন্ঞ্চত কৰি আছো।
অ মানে তাৰ চলি আছে আৰু কন্টিনউ। ঠিকে আছে নহয় টে ভালেই আজিকালি উম বহুত দৰকাৰ এইবিলাক।
দৰকাৰ হয় তথাপিও দে চোন আৰু সেয়াই মানে। এতিয়া চাকৰি হ উদ্দেশ্যয় এতিয়া লাগি আছো আৰু এতিয়া কি হব কোৱা নাজানো তুমি কিহৰ তুমি উম মানে কিবা?
এতিয়াতো কৰা নাই মানে মই এইচ, এছ কমপ্লিট হ'ল। তাৰ ডিগ্ৰী এডমিশ্যন লৈছিলো তাৰ পিছত যোৱাই নাই তাৰ পিছত আৰু কৰাই নাই ডিগ্ৰী হোৱাই নাই।
অহ অ', তুমি কোনটো বছৰত এডমিশ্যন লৈছিলা? কোনটো বছৰত এডমিশ্যন লৈছি তুমি, কোনটো বছৰত এডমিশ্যন
মোৰ ডিগ্ৰী পিজাৰ তেছত।
তেইছত ন? যদি বেছি অসুবিধা হয় তেতিয়াহ'লে কি কেৰ পৰা তুমি কৰিব পাৰা ডিগ্ৰী এটা ডিগ্ৰীটো থাকিলে ভাল বুইচা? তোমাৰ মানে, এতিয়া মানে কথাটো হ'ল যে স্নাতক ডিগ্ৰীটো থাক তোমাৰ অন্তত তুমি মানে যিকোনো এটা চাকৰিত এপ্লাই কৰিব পাৰিবা আৰু। পোৱা নোপোৱা সেইকন মানে ভগৱানৰ ওপৰত কথা আৰু বুইচা, তোমাৰ কষ্টৰ ওপৰত ভগৱানৰ ওপৰত কথা কিন্তু
কামত সোমাই গ'লো না, এতিয়া আৰু কাৰণে টাইমো নহল, দুপিনি মিলাব টাইম নহয়।
সেইটোৱে কৈছো তুমি যদি অ অসুবিধা পাই আছা ৰেগুলাৰ মুডত কৰা চে তুমি হেৰিত কৰিব পাৰা, এই কেকেত কৰিব পাৰা, কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি। তাৰ প, তাৰ পৰা কৰিলে ধৰি লোৱা ডিগ্ৰী চাৰ্টিফিকেট খনো পাই গ'লা, সেইপিনে তোমাৰ অকণমানে তোমাৰ অসুবিধাও নহ'ল বেছি যেনেকে আৰু সেই
কিন্তু, একচুৱেলি কলেজৰ পৰা কৰিলে এইটো ভাল হয় কাৰণ। মানে এইটো, মানে মই য'ৰ পৰা কৰিছিলো মানে। এতিয়া মানে এনেও কৰিব পাৰি। একো নাই বাহিৰৰ কৰিব পাৰি কিন্তু মানে ভেলুটো ইমান নাথাকে আৰু মানে।
ভেলুটো নাথাকে নহয় চোৱা তোমাৰ ইয়াত দুটা কথা আছে দেই, প্ৰথম কথাটো হ'ল তুমি যদি ধৰি লোৱা আ' শিক্ষক শিক্ষক হব বা অধ্যাপক হব তুমি যদি বিচৰা, তেতিয়া হ'লে তোমাৰ ৰেগুলাৰ ম'দত কৰিলে অৰ তাত আমি যেনে কে এতিয়া কলেজ পঢ়ো, কলেজৰ পৰা আকৌ মানে সদায় ক্লাছ যাওঁ যে সদাই ক্লাছ গৈ তোমাৰ ক্লাছ বোৰ কৰা তেতিয়া মানে ভেলুছ বেছি থাকে, কিন্তু তুমি ধৰি লোৱা শি ক্ষক হ'ব নিবিচাৰা তেতিয়াহ'লে চাৰ্টিফিকেটখন তুমি বেলেগ- বেলেগ চাকৰিত যদি এপ প্লাই কৰিব বিচাৰা, তেতিয়াহ'লে এ তোমাৰ ইচ্ স্নাতকৰ তোমাৰ ডিগ্ৰী চাৰ্টিফিকেটখনৰ ভেলু অপেনৰো ছেম আৰু মানে ৰেগুলাৰো ছেমে হয়, তেতিয়া কৰিব পাৰি তুমি য শিক্ষক হ'ব নিবিচাৰা শিক্ষক হ'লে মানে কি এটাই কথা এতিয়া ধৰি লোৱা তুমি যদি ৰেগুলাৰ ক্লাচেছ বোৰ কৰি আছা অঁ বুইছা, হেল্ল'। শুনিছানে।
হৈ আছে মানে।
উম, হ'ব কিবা এটা মিলাবা আৰু অকনমানৰ কাৰনে।
চাই ল আৰু এতিয়া আৰু আৰু এতিয়া নকৰি নকৰি মানে। একদম উঠি পঢ়া পঢ়া এতিয়া একদম মন নকৰে সেইটোও হয়।
মন নকৰে মানে তুমি পিছ কে। কেতিয়া কৰিছিলা ন তুমি এইচ এছ।
এতিয়া মোৰ ক'ব গলে মোৰ এইচ এছ কমপ্লিট হৈছে এ তেইশতে কমপ্লিট হৈছিল মোৰ মানে।
বেছি বছৰ হোৱা নাইতো অকণ মানে চোৱা অকন কষ্ট কৰি দহজন। ধৈৰ্য ধৰি বস্তুটো কৰি দিয়া তেতিয়া মানে উজু হব তোমাৰ কাৰণে পিছলৈ গৈ কাম মানে কি গুৱাহাটীতে আছা ন।
অহ তাতে অহ গুৱাহাটীতে কাম কৰি আছো।
কি গুৱাহাটীৰ। উম গৈছো তুমি কি আমাৰ হেৰি। অসমীয়া লৰাই নেকি নে বেংগলী।
মই বেংগলী হয়।
হৈছে না অকণ মাতত লাগিছে বাৰু।
হয়।
হেৰি খোৱা বোৱা। কৰিলা।
অহ।
উম বুজিছো বুজিছো বাকী ঘৰত কোন কোন আছে তোমাৰ কোৱা।
আছে মোৰ ভন্টি আছে মা দেউতা।
অহ বুজিছো দেউতাই। কি মানে কিবা বিজনেচ চিচনেছ কৰে নেকি।
নহয় এইটো আগত আছিল এতিয়া বৰ্তমান এই গাড়ী চলাই।
অহ বুজিছো বুইছো উম বুইছো মোৰ দেউতাও একেই খেতিয়ক হয়। তোমাৰ সেইয়া। যেনতেন মানে ঘৰখন।
এইটো এইটো কাৰণে আৰু মই কাম কৰিব লাগে।
উম। হব ধৈৰ্য ধৰা সকলো বস্তু ঠিক হব আচলতে সময় থাকে বুজিছা সময়ৰ লগত কথা মানে কিবা এটা বস্তু যদি বহুত বেছিকে বিচাৰি আছা সময়ৰ আগত মানে সেইটো কোনেও কেতিয়াও। প্ৰাইভছনে কথাটো। সময় আবৌ কোনেও।
অহ এইটো হয় কিন্ত তো মানে সঁচাই। অহ।
অকণ ধৈৰ্য ধৰা। সকলো বস্তু পাবা অকণ কষ্ট কৰিব আৰু।
মে' দত্। ত এতিয়া তো দৌৰি আছো বহুত বছৰ হৈ গল তাতে।
আজি বতৰ বতৰ কেনেকুৱা তাত
ঠিকে আছে তোমাৰ মাতটো ইমান ক্লিয়াৰ আহা নাই?
এতিয়া শুনিছে এতিয়া শুনিছে হেল্ল বতৰ কেনেকুৱা বোলো তাত
বৰ্তমান কি মানে কাম অ বতৰ আমাৰ ইয়াতেতো পুৰা একদম এ বৰষুণ দি থাকে আজিও এনেকুৱা পলা কলা হৈ গৈছে গাড়ী চব পুৰা বৰষুণ।
উম বুজিছা নাই ইয়াতো তোমাৰ বৰষুণ দিব থাকে তোমাৰ যোৱাকালি ইয়াতে মানে পুৰা বহুত মানে মেঘে গৰজি আছিলে মানে।
অ আমাৰ ইয়াতে ৱেডাৰটো মানে কি হয় এ আজি পু একদম পুৰা ৰ দিব একদম ফালি কেনে দিব তাৰপিছত এক দুইদিন ৰদ দিব তাৰপিছত আকৌ বৰষুণ এনেকুৱা চলি থাকে মানে।
উম হুম
সেইকাৰণে ইমান গৰম নাপায় কোৱা দ
উম বুছ নাই আছো তোমাৰ মানে অকণ বতৰটো ম বহুত মানে হেৰি কৰিব নোৱাৰি মানে আগতে এতিয়াকে ক'ব নোৱাৰি ইয়াতো বৰষুণ দিশ আজি ইয়াতে বৰষুণ দিওঁ দিও হৈ আছে কি হয় হয় বাৰু গৰমো বহুত বেছি দিছে ন।
অ' গৰমত দিছে গৰমতটো আছে আৰু এইটোতো এতিয়া আগষ্ট আছে আগষ্ট উম ব
সেইটোয়ে! বাকী গুৱাহাটীত ফুৰিব পৰা ঠাই কি কি আছে ন এনে?
গুৱাহাটী তমাৰ কি কি লৈ পিবা মানে
নাই নাই, ফুৰিব পৰা বোলো মানে ধৰি
অ। ফুৰিব- ফুৰিব পাৰা আছে বহুত ভাল- ভাল আছে। আমাৰ ইয়াতে নতুন এটা পাৰ্কো বনাইছে এইটো কি উজান বজাৰ এইখিনি এ' দুুনীয়া এটা পাৰ্ক বনাই উম। অপেনিং টাইম বা। এই ইমান মানুহ হৈছে।
অঁ, কি পাৰ্ক খনৰ নাম কিনো ক'ত আছে নো উওজান
উজান বজাৰ এইটো কি উজান বজাৰ পাৰ্কে কেই এইটো চবেই। ত' নামটো কি বা হয়।
অঁ, এতিয়া ফ্ৰী নে?
আৰু আছে ভাল- ভাল জেগা আছে। এনেটো এইটো কাম টাউন তু আহিছা চাগে?
কামাখ্যা মন্দিৰ নাই যোৱা অ' আজি। আজিলৈকে মানে সৌভাগ্যকণ
এইটোতো বহুত ফেমাচ জেগা একদম। বাহিৰৰ বাহিৰৰ পৰা মানুহ
উম এতিয়াতো মেলা চলি আছে? তাত ন?
উম সেইটো হয় অ' এতিয়া বন্ধ থাকিব।
মেলা।
আজিৰ পৰা ষ্টাৰ্ট হৈছে ন এইটো ডেট টো থাকে এই এক্সেতটো মনত নাই, কিন্তু মানে আজিৰ পৰা ষ্টাৰ্ট হৈছে বোলে।
উম, হম, হম। বুজিছোঁ, বুজিছোঁ নাই সেইটোৱে তোমাৰ আচলতে মানে যাব মন আছে কিন্তু আচলতে কয় নহ মানে মায়ে মাতিলে যাব পাৰি বুলি।
অহ, এইটো হয় কিন্তু অহ, মই গুৱাহাটীত থাকি কেনে মই দুবাৰে গৈছোঁ।
নাই তোমাৰ যে সিমানকণ সৌভাগ্য হ'ল দুবাৰ যোৱা। মই যাম, যাম বুলি ভাবি, ভাবি আছ কিন্তু আচলতে তেনেকে সুযোগ নিমিলেই যে মানে
উম, এইটোও হয় কিন্তু অহ, আজিকালি টাইমো নাথাকে নহ, কাৰোঁ তাত টাইম নাথাকে। ক'বা যেনেকুৱা যাৰ লগত যাবা ইহঁতৰো মানে উম, মিলিব লাগিব নহ, টাইমটো।
উম, হম, সেইটোৱে, সেইটোৱে। আৰু এতিয়া কথা হ'ল যে মই গুৱাহাটীৰ মানে সেইটো চাইডে কেতিয়াও যোৱা নাই যে। তেনেকে মানে অকলে গ'লে অকণ অসুবিধা হ'ব নহ, কোনোবা এজন চিনাকি মানুহ, চিনাকি মানুহ ধৰি লওঁক গুৱাহাটীখন চিনি পোৱা মানুহ এজন, চিনাকি মানে তেনেকে কে হ'ব দিয়ক। বন্ধু বৰ্গসকল আছে কিন্তু এতিয়া দেউতাৰ বন্ধু নহ। মই কেনেকে নিজৰ ফেমেলি মেম্বৰ তেনেকে নাইকিয়া উম, হ'ব এতিয়া যেতিয়া সৌভাগ্য দম মানে ভাগ্য মিলে তেতিয়া যাম আৰু।
অ' এইটো হয়। অ'
উম বাকি হ অ' দিয়া ঠিক আছে। তেনেহ'লে ভালদৰে থাকিবা। হেল্ল' অঁ কণ্টেক্ট কৰিম দিয়া আকৌ কথা পাতিম কেতিয়াবা অ' অ' অ'